অ',
বন্ধু কি খবৰ?
অ', ভালে, ভালে।
অ, বাকী কি কৰি আছা?
এতিয়া এনেই শুই আছো মই বৰ্তমান তুমি?
সেই নিউ
হাহ, হেল্ল', হেল্ল' হেল্ল'।
ইমৰিউন ভাইৰাছ। হেল্ল' হেল্ল' শুনিছা মানে। আমাৰ অসমত মানে তোমাৰ হিউমেন ইমউনৰ ভাইৰাছ। সেইটো ফুল ফৰ্মটো কয় তোমাৰ এইচ আই ভি এইটো বেছিকে হব ধৰিছে। তাৰ সজাগতাৰ ক্ষেত্ৰত মই তোমাৰ লগত কিছুমান কথা পাতিব বিচাৰোঁ এতিয়া ধৰি লোৱা। তুমি অ তুমি। এইটো সজাগতা কৰিবলৈ হ'লে মেইন বস্তু। হৈছে কিছুমান নিচাযুক্ত সামগ্ৰী একেলগে সেৱন কৰা। বা তোমাৰ চক্সুৱেল ট্ৰেিটেড ডিিজ অৰ্থাৎ তোমাৰ নিজৰ পাৰ্টনাৰ গৰাকীৰ লগত কিবা চছেক্সুৱেল ট্ৰেিন হতে নিজে প্ৰেকচন ইউজ কৰাটো প্ৰয়োজন কিয়নো এইচ আই বি টো অ আজিকালি বহুত বাঢ়িব ধৰিছে তাৰপাছত তুমি তুমি তাৰ ওপৰত কি কবা এনে তুমাৰ কিছুমান হি দিবা নেকি
আহ তাৰ ওপৰত কি কম এতিয়া মানে এই বেমাৰতটো মানে এতিয়া কি হয় ধৰিব নোৱাৰি নাই এতিয়া তুমি এতিয়া যে আমুক হব বুলি এতিয়া এইটো তম তোমাৰে হ'ব বুলি মোৰে হ'ব বুলি তাক পকে কৈ দিবতো নাই এইটো নিজৰ অসাৱধানৰ ফলত পক্কে হৈ যওঁ বস্তু এইটো
অ সেইটো হয় সেইটো মানে সজাগ হোৱাাতটো উচিত মানুহসকল
িত
অ সজাগ হ'ব লাগে মানুহ মানুহে মানে এই বেমাৰ ক্ষেত্ৰত বুলিয়ে নহয় সকলো ক্ষেত্ৰতোই সজাগ হ'ব লাগে
উম উ সজা হব লাগিব
বাকী ভাত পানী খালা অ
তুমি
খালো খালোৰে
অ কিিয় কালা
মই তোমাৰ আজি আছিলে তোমাৰ এই পথাৰত মাছ কেইটামান ধৰিছিলো া সেইটো তোমাৰ হেৰি এইটো কি কি বনাইছিলে মই কৈ দিছো হা মায়ে মায়ে তোমাৰ অমিতা দাইল বনাইছিলে অমিতা দাইল প্লা কেঁকুৰা চাটনি কেঁকুৰা এজনীও লাগিছিলে েপ কেঁকৰাী চাটি বনালো নৰসিংহৰ লগত তাৰ পিছত আৰু শুকান দুোকান মানে তোমাৰ এই চেপাত লগা পুঠি মাছ বোৰ কুকুৱাই থৈছে শুকুৱাই থোৱা পুঠি মাছ কেইজনী মানে অলপমান পুৰি পিনি মানে চাটনি এটা বনাইছিলো চাটনি দুটা হৈ গ'ল তাৰপিছত দাইল প্লাছ ভাত তাৰাছ অ তাৰ পিছত অ তাৰ পিছত নেমু টেঙা আৰু সেইে খাই গুচ স হল সেই কামলে তাৰপিছত কামত জেগাত তোমাৰ মায়ে ৰুটি বনাই পতি আছিলে ৰুটি তাৰপিছত তোমাৰ অমিতা ভাজি
অ
ৰুটি অমিতা ভাজি তাৰপিছত আচাৰ দিিমকা এই তে নেকে আৰু অ
ন
সয়াই লৈছো এতিয়া খালো তোমাৰ এতিয়া কামত লাগি আছো আজি মানে তোমাৰ লেবত কি চেম্পুল বহুত আছে এ লগৰো এ তাকে কৰি আছে তোমাৰ এলাইজা আহইজা তোমাৰ এলাইজা মানে হৈছে এইচ আই বি এইচ আই বি এইবিলাক মাৰি আছো আমি বৰ্তমান আজিৰ দিনটোত মানে বহুত বাঢ়িব ধৰিছে মানে
অ
অ বাকী তোমাৰ মাহতে কি কৰিছে
এ এনেই কথা পাতি আছো বহি পিনা এনেই
অ তুমি পাৰিলে তোমালোকৰ ঘৰ সেইফালে অলপ সজাগতাটো আগবঢ়াই দিবা কিয়নো মানে চবতে সজাগতাটো দি থোৱাটো ভাল
অ অ হয়
অ নিজেই সজাগ হলে লগ লগতে আনক খু সজাগ কৰালা সেইটো ভাল কথা বেয়া কথা নহয় অ বাকী তুমি এতিয়া হেৰি এনেই ফুৰিবলৈ গৈছা নে কৰ'বাত
ফুৰিবলৈ
মামা মামা ঘ মামা ঘৰৰ ফালে গৈছা নে তোমাৰ লখিমপুৰ
যোৱা নাই যাব লাগিবহে
লখিমপুৰৰ বিপুৰীয়া চিনি পোৱা নাই
বিপুয়া চিনি নাপাওঁ পাওঁ দে মই মানকে
অ তুমি লখিমপুৰ গলে কোনফালদি যোৱা এইফালে ফেৰী হৈ ফেৰী পাৰ হৈ যোৱা নে নে বাছত যোৱা হেৰিবাৰ হয় তুমি যোৰহাটৰ ফালে যোৱা নাই নেকি
উম উম
অ এনে ফেৰিদি কেবা গৈছা তুমি নিমাটি ঘাট
অ বহুত বাৰ গৈছো আজিলৈকে পাহৰিলো হিচাপ নাই
ফেৰিত গৈও ভাল লাগে ব্ৰহ্মপুত্ৰখনৰ মাজেদি গৈ পেলি অ মানে হাৱাতো বৰু ধুনীয়া মে ব্ৰহ্মপুত্ৰ মাজেদি গ'লে মানে যিটো মানে হাৱা মাৰে ন বহুত ধুনীয়া মাৰে ন বুজিছানে এই লগৰটোৱে তোমাক সুধি আছিলে তোমাৰ টেষ্ট কৰি আছে অ হেল্লো' শুনিছা হেল্লো' শুনিছা অ শুনিছা অ শুনি আছে
অ শুনিছা কোৱা
অ মানে এই লগৰটোৱে তোমাৰ টেষ্ট কৰি আছে এলাইজাত তোমাৰ লগৰটোৱে বোলো টেষ্ট কৰি আছে তাকে সুধিছিলে মোক এই এইটো প্ৰচিডৰটো কেনেকে এটা মোক কৈ দিলোঁ তাক কিবা ডিষ্টাৰ্ব হল নেকি নাই হোৱা
হা হা হা
একোতো ডিষ্টাৰ্বটো হোৱা নাই
হেল্লো'
হেল্লো' শুনিছা নে হেল্লো'
হেল্লো'
হেল্লো' শুনিছা
হেল্লো' হেল্লো' হেল্লো'
অ হেল্লো মই শুনি আছো তুমি শুনিছা নে হেল্লো ' তুমি শুনি আছা হেল্লো' হেল্লো' হেল্লো' হেল্লো' হেল্লো' শুনি আছা নে হেল্লো'
অকণমান
অহ এতিয়া শুনিছা ন এতিয়া শুনিছা
উম উম শুনিছো শুনিছো কোৱা
মানে নেটতটো মানে আজিকালি কি হৈছে তোমাৰ বহুত প্ৰব্লেম নেট তোৰ এয়াৰটেলে হওঁক জিঅ' হওঁক বা মানে ব বৰ প্ৰব্লেম দিছে তাৰো এটা কাৰণ হৈছে তোমাৰ এইবিলাক কোম্পানী বিলাক ৰ গাফিলতি কোমপ্লা কোম্পানী বিলাক মানে তোমাৰ কোনোবা এখন চিম ল'বা তুমি সেইখনৰ গাফিলতি দেখি কিবা আকৌ তুমি বেলেগ এখন ভাল বুলি ল'বা সেইখনতো একেই গাফিলতি তাৰ মা নে মেইন কাৰণটো হৈ গৈছে তোমাৰ অহ টাউনত যিসকল মানুহ থাকে তেওঁলোকে ফাইভ জি পুৰা বেনি ফিট লৈ আছে আৰু যিসকল গাঁৱত বা অহ যিসকল গাঁৱত বা অলপ আঁতৰত থাকে তেওঁলোকে তোমাৰ এ অহ মানে তেওঁলোকৰ একস্ট্ৰা নেট ভৰাবলগীয়া হয় বহুত উম মানে প্ৰব্লেমছ আৰ গ'য়িং টু প'ৰ্ছ পিপল।
এইটো হয় বাও
অ মানে দুখীয়া মানুহ সকললে গুচি গৈছে মানে এই প্ৰব্লেমবোৰ মানে একচুৱেলী এনেকুৱা হ'ব নালাগে মানে কোম্পানী বুলি ক'লে চবকে সমান মানে
অহ সমান কা হেৰি কৰিব লাগে অকণ দেইটো টাৱাৰটোৰ পৰা অকণ অকণ মানে মজবুতি কে বনাব লাগে যাতে আৰু অকণ দূৰলৈকে যাতে মানে হেৰিটো টাৱাৰটো পায় মানে ফাইভ জি
অহ সেইটোৱে মানে যিহেতু পইচা লৈছে যে তিয়া মানে তাৰ হেৰিটো গুণাগুণটো থাকিব লাগে
থাকিব লাগে অহ
অহ হিৰক তোমাৰ আ ত্ৰিশ মিনিট তুমি ইনকিউবেট কৰিব লাগিব তাৰপিছত তুমি অ ঠিক আছে ঠিক আছে, অ কোৱাচোন হেল্ল'
হেল্ল'
অহ বাকী তুমি হেৰি আ কট আ কেঁকোৰা খোৱা নাই
হম একো শু ভালছে ক' শুনা নাপালো কোৱাচোন আকৌ
এহ কেঁকোৰা খোৱা নাই কেঁকোৰা কেঁকোৰা শুনিছা হেল্ল' শুনিছা
হেল্ল'
কেঁকুৰা খোৱা নাই কেঁকুৰা কেঁ
হেল্ল'
অ বোলো শুনিছা কেঁকোৰা খোৱা নাই অহ এনে ধৰি পাইছা নে কে তিয়াবা এনে তোমাৰ, কে কেঁকোৰা ধৰোতে কেতিয়া কাহিনী হৈ পাইছে নাই কেঁকোৰা গাতত বেলেগ কিবা সোমাই থকা
অহ এনেকুৱা হয় বাৰু মানে কি হয় মই হাত প্ৰায়ভাগ আজিকালি নোভৰাওঁ আজিকালি মানে এই দানটি নিচিনা এনেকা লোহাৰ বনাই লোৱা থাকে সেইডাল দিহে মানে এনে কে ভৰাই দিওঁ কি থাকে কেঁকোৰা থাকিলে কিবা বেলেগ থাকিলেও গম পাওঁ মানে কেঁকোৰা থাকিলে ধৰিলে কেঁকোৰাজনী ওলাই আহে উম মানে তা খাপত মানে ফচাই আনি উলিয়াই আনিব লাগে
অহ এদিন যাব লাগিব তেতিয়া হ'লে তোমাৰ এই প্ৰচেছটো ফ'ল' কৰিব
উম উম আহিবা আহিবা
অ অ প্ৰচেছটো ফ'ল' কৰিবলৈ যাম তোমাৰ মইয়ো যাম তোমালোকৰ ঘৰলে দুটাই ধৰিবলে যাম নে
উম উম হয় আৰু কেঁকোৰা গাতত বাৰু কেঁকোৰা গাত বাৰু চিনি পাবলে হ' যি টি গাতত হাত ধৰিলে দিগদাৰ কেঁকোৰা গাত বেলেগ ধৰণৰ মানে অকণ মাটি ওলাই থাকিব কেঁকোৰা গাতৰ চিন আছে তাৰ ত কেনেকুৱা গাত মানে আও কেঁকোৰা গাঁতত মানে বেলেগ বস্তু নুসোমাই। অ থাকে থাকে বাৰু মানে কি হয় কিছুমান কেঁকৰাক মানে কিছুমান গাঁতবোৰ নাথাকে নাই আগৰ পুৰণা গাতবোৰ কিছুমান ধৰা সেইবিলাকত থকাৰ সম্ভাৱনা থাকে।
অ বহুত মানুহৰ তেনেকৈ মানে প্ৰব্লেম হোৱা হয় মানে কিছুমানে কি কৰে এনে কেঁকোৰা ধৰিবলৈ গৈ হাত কেঁকুৰা গাতত হাতখন ভৰাই দিয়ে তোমাৰ পাছত সাপে দংশন হয় এনেকুৱা এ বহুত প্ৰব্লেম হয় এনেকুৱাত--উ এটো এতিয়া মানে মানুহ সেইটো সেইটো ক্ষেত্ৰতো সজাগতা হোৱা বহুত মানে উচিত অ' বাকী এইফালে তোমালোকে ফাচি জাল চাচি জাল পাতে নে, অ', অ' আজিকালিতো চেপাটো মানুহে পাতিব নাযায়, মানুহে বোকা ভৰিত বোকা লাগিব বুলি আজিকালি মানে চিন্তা কৰে পথাৰত মাছ ধৰিবলে কি যাব আৰু, সেইয়াটো মোৰ লগৰ লগৰ লগৰটোৱে তেনেকুৱা, এতিয়া লেবত যিটো কাম কৰি আছে যে, সিয়ে তোমাৰ বোকাত মানে পথাৰত নামিবলৈ বহুত বেয়াপাই, সি মানে কি হয় মানে এতিয়া অ' সৰুৰ পৰা কাম নকৰা ন, কাম নকৰি নকৰি মানে এতিয়া মানে কিব বোকাত নামি বলে মন নকৰে এতিয়া কিছুমান সেই ছেম, ছেম-ছেম টাইপৰ বেলেগ ল'ৰা আছে যিবিলাকে তোমাৰ বোকাত নামি যিমান যিমান ইমান থাকে হেৰি প্ৰব্লেম হলেও মানে বোকাত নামিবই কাম কৰিবই মানে, বুজিছানে, উম ঠিক আছে বাৰু তোমাৰ ভাল লাগিলে কথা পাতি কেঁকোৰা ধৰিবলৈ যাম
অ', আহিবা আহিবা আহিবা
ঠিক আছে, ঠিক আছে, মই দেওবাৰে গৈ আছো তেতিয়াল তোমালোকৰ ফালে, বাৰু
উম-উম, ঠিক আছে বাৰু দে উম উম এা